হেল্ল'
উম হেল্ল'
উম শুনিছা নাই
অ শুনিছো শুনিছো মোৰ মাতো শুনিছা নাই
উম শুনিছো শুনিছো কি কৰিছা।
কি কৰিছা মানে এয়া মোৰ এইফালে ফাৰ্মত অকমান লাগি আছো কামত
অঁ তোমাৰ ফাৰ্ম আছে নেকি।
অ মই ফাৰ্ম এখন চলাই আছো নহয়।
অ অ অ অ নিজৰ নে
নিজৰে নিজৰে অ
অ তাকে ভালে কৰিছা ভালে কৰিছা বাকী খবৰ খাতি কোৱাচোন।
খবৰ পাতি এয়া ভালেই আৰু ভালৰ বেয়া মাজতে আৰু
অ অ ভাত পানী খালা নে নাই
উম ভাত পানী খালো খালো।
ইমান দিনৰ মূৰত ফোন কৰিছা যে
উম এ ফোন কৰিছা মানে ধৰা এ মোৰ তোমাৰ লগত এ কথা দুটামান পাতিবলগীয়া আছিলে।
অ কি কথা নো
কথাটো মানে এনেকুৱা ধৰণৰ এ ধৰা আমাৰ জীৱনত যে এটা লক্ষ্য থাকে।
উম
সেই লক্ষ্যত আচলতে উপনীত হব নোৱাৰিলেও আমি কি কৰিব লাগে। আমি আৰু মানে ধৰা জীৱনত অকলে এটা লক্ষ্য ৰখাই উচিত নহয়। আমি ধৰা দুটা লক্ষ্য ৰাখিব পাৰো কোনো মানে হেৰি তাত। বান্ধোন নাই যে তুমি অকল এটাই লক্ষ্য ৰাখিব পাৰিবা।
হয় হয় হয়
এতিয়া মোৰ ক্ষেত্ৰতে মই প্ৰমাণ পাইছো। মই তোমাৰ সৰুৰ পৰাই কষ্ট কৰি ভাবিছিলো যে। মই তোমাৰ এনেকে চৰকাৰী চাকৰি এটা কৰিম।
অঁ
সেই তেনেদৰে আচলতে পঢ়া শুনা কৰিছিলো কিন্তু হয়তো চৰ চৰকাৰী ধন খোৱাৰ কিজানি মোৰ কপালত নাই সেইবাবে মই নোৱাৰিলো চাগে নাপালো। কিন্তু হলেও মই মানে ধৰা হাৰ মনা নাছিলো মই ভাবিছিলো যে যদি মই চৰকাৰী চাকৰি নাপাওঁ তেনেহলে মই তোমাৰ নিজৰ মানে এটা বিজনেচ ষ্টাৰ্ট কৰিম।
অ
সেই তেনেদৰে মই ভাবিছিলো তাৰ পিছত ধৰা সেই একে হ'ল মোৰ ক্ষেত্ৰত মই তোমাৰ চাকৰিটো নাপালো বুলি মই হাৰ মানি নগলো মানে তাৰপিছত ধৰা মই। কি হ'ল মোৰ জমা ধন আছিলে কেইটকা মান। তাৰ পিছত মই কি কৰিলো আমাৰ পিছফালেও মাটি বাৰী অকমান খালী হৈ আছিলে তাত মই ধুনীয়াকে জেগাখিনি চাফ চিকুণ কৰি মানুহ দুনুহলগাই ঘৰ এটা বনাই ললো। ঘৰ এটা মানে একদম ভালকে বনাই লৈছো। আৰু পকাকে মানে চাৰিওফালে পকাকে বনাই মাজত মাটি খালী কৰি থৈ দিছো। তাৰপিছত মই লাহেকে কি কৰিলো এ এ হেই তেতিয়া ধৰা দাম কম আছিলে বাৰু অকমান মই তোমাৰ পোন্ধৰ বিশ টামান গাহৰি পোৱালি লৈ আহিলো।
অ
তাৰ পিছত লৈ আহি তোমাক সিহঁতক তাত তেনেকে থৈ তোমাৰ ধৰা এনেও গাহৰি বস্তুটো কি হয় আচলতে পানী বোকা এইবিলাকত বেছি থাকে। সিহঁতি মানে তেনেকে সেই বোকা খুচৰি সিহঁতি সোনকালে আচলতে ডাঙৰ হয় আৰু সিহঁতৰ গাহৰি যিটো স্বাস্থ্যটো মানে ভালে থাকে সেই কাৰণে মই সেই তেওঁলোকৰ সিহঁতৰ সুবিধা অনুসৰি মই বনালো, বনাই পেলাই কি কৰিলো তোমাৰ এই ধৰা আমাৰ এইবিলাক গোটেই গাঁও জেগাত কচু - চচু ঢেৰ পাই নহয়
অ।
পথাৰৰ ফালে ওলাই গ'লেও গোটেইখন কচুৱে পাবা তোমাৰ তেনেকুৱা ধৰণৰ। এ মই লগত আৰু এটা মানে হেল্পাৰ নিচিনাকে এটা মই ৰাখি ললো মানুহ এটা দেই। মানুহ টো মানে আচলতে আমাৰ পৰিয়ালৰ নহয় বাৰু হল' মানে মোৰ ভাইটিৰে নিচিনাই তাক মই সৰু পৰাই মৰম কৰিছিলো আচলতে, সি তাৰ পিছত এ তাৰো মানে এনেকুৱা পঢ়া -শুনাত বৰ এটা ধ্যান নাই তাৰপৰা তাকো লগত লৈ পেলাই মই সেই তেনেদৰে বিজনেছটো আৰম্ভ কৰিলো এতিয়া মানে মই নিজে অনুভৱ কৰিছো যে মই চা কৰি নাপালো যদিও মোৰ একো লোকচান হোৱা নাই আচলতে সেই বিজনেছটোৱে মোক বহুত মানে উ পকাৰ কৰি দিছে মানে ইনকামটো মোক বহুত ভালকে দিছে কাৰণ তুমি যদি চো ৱা মোৰ ক্ষেত্ৰত বুলিয়ে কোৱা নাই বাকী বেলে যোনবিলাকে মানে ফাৰ্ম চলাই আছে সিহঁতৰ ক্ষেত্ৰতো এটা গাহৰি যদি তুমি সৰু পৰা ডাঙৰ কৰি একদম যেতিয়া পৰিণত হৈ যাব তেতিয়া যেতিয়া গাহৰিটো বিক্ৰী কৰিবা, তুমি যদি গাহৰি পোৱালীটো ছহেজাৰ টকাত কিনিছিলা তুমি কিন্তু বিক্ৰী কৰোতে পাবা এক লাখ ত্ৰিশ হাজাৰ, এক লাখ চল্লিশ হাজাৰ। আচলতে গাহৰি দামটো বহুত বেছি যে মানে ধৰা এনেকুৱা জেগাত খুলিব লাগে যত তোমাৰ চেলিংটো ভালকে হ'ব। আচলতে সেই তেনেকুৱা ধৰণৰ কথা আমি যেতিয়া জীৱনত আমি লক্ষ্য যেতিয়া এটা ৰাখিম, এটা বা দুটা ল ক্ষ্য আমাক লাগিবই কাৰণ তুমি যদি সৰুৰ পৰা ভালকে পঢ়া - শুনা কৰি ডাঙৰ হৈ যেতিয়া, তুমি যেতিয়া চাকৰি কৰিব পৰা হৈ যাবা যদি তোমাৰ জীৱনত লক্ষ্যই নাথাকে তুমি কেনেকে গম পাবা যে তুমি কি কৰিলে ভাল হব কি কৰিলে বেয়া? সেইটোতো তুমি বুজি নাপাবা?
উম।
তুমি সেই কাৰণে আচলতে কি হয় ল'ৰা ছোৱালীয়ে একদম সৰু পৰা যেত তিয়াৰ পৰা বুজি পোৱা হয় সেই তেতিয়াৰ পৰাই জীৱনৰ নিজৰ লক্ষ্যটো বাচি ল'ব লাগে যে মই ধৰা এইটো বনিম সেইটো বনিম আৰু আচলতে কি হয় বৰ্তমান ল'ৰা - ছোৱালী হেৰিত টো নাইকিয়া হৈছে লক্ষ্যতো নাইকিয়া হৈছে অকল মাক - দেউতাকৰ কাৰণে। মাক - দেউতাকে ফৰ্চ কৰে অকল তই ডক্তৰ হ ব লাগিব ইঞ্জিনিয়াৰ হব লাগিব সেইবিলাক ক্ষেত্ৰত এতিয়া আ, সেই আচলতে কথাবোৰ তেনেকুৱাই তুমি কি বুলি ক'বা ইয়াৰ বিষয়ে?
অঁহ এতিয়া তুমি সেই সিমানখিনি কথা কৈছা হয় নহয় লক্ষ্যৰ বিষয়ে মানু্হে ধৰি লোৱা নিজৰ লক্ষ্যটোত আমি উপনীত হব নোৱাৰিলেও আমি কেনেদৰে ধৰি লোৱা ঘৰত এনে বহি নথকাকে আমি কিবা এটা কাম কৰিব পাৰো হয় নহয়? আমি সেই কথাটো যেতিয়া তোমাৰ নিজৰ ক্ষেত্ৰতে তুমি উদাহৰণটো দিছা হয় নহয়?
উম।
এতিয়া আৰু মই তোমাৰ সেই কথাটো বা মই এটা কথা বুজিব পাৰিছো কি গম পাইছানে?
হয়।
তুমি এটা প্ৰথম চাকৰিৰ কথা কৈছিলা হয় নহয়? তুমি চা কৰিতো তুমি উপনীত হ'ব নোৱাৰিলা।
উম
তুমি সেই চাকৰি তুমি যদি ধৰি লোৱা চৰকাৰী চাকৰি এটা আহ পোৱাহেতেন তুমি খুব বেছি বেছি কিমান ইনকাম কৰিলাহেতেন খুব বেছি বেছি ধৰিলোৱা। এক লাখ টকা হয় নহয় এক লাখ বা এক লাখ দহ হাজাৰ এককলাখ বিশ হাজাৰ তেনেকে ইনকাম কৰিলা হেঁতেন হয় নহয়
হয়
যদি মানে ভাল চাকৰি হয় আৰু তেতিয়া কিন্তু তুমি এতিয়া যেতিয়া তোমাৰ ছেকেণ্ড লক্ষ্য হিচাপে তুমি থৈছিলা তুমি এনেই ব্ৰইলাৰ চইলাৰ তেনেকে। ধৰি লোৱা ব্ৰইলাৰ বুলি নহয় ব্ৰইলাৰ ফাৰ্ম বুলি কোৱা নাই এ ধৰিলো তুমি ফাৰ্ম খুলিম বুলি তুমি এটা লক্ষ্য ৰাখি থৈছিলা হয় নহয়
অ অ
তুমি চৰকাৰী সেয়াত চৰকাৰী চাকৰি নোপোৱা তেনেহ'লে তুমি ফাৰ্ম খুলিম বুলি ভাবি আছিলা হয় ন নহয় কিন্তু তুমি যেতিয়া সেই লক্ষ্যটো তুমি পূৰণ কৰিলা হয় নহয় তুমি যেতিয়া এখন ফাৰ্ম খুলিলা তেনেহলেতো তুমি তুমি এতিয়া তুমি অথনি কোৱা মতে কি হয় এটা গাহৰি বেচিলে তুমি এক লাখ বিশ হাজাৰ ত্ৰিশ হেজাৰ টকা পোৱা হয় নে নহয় এতিয়া এতিয়া চাবলৈ গ'লে দেখোন সেই এটা চৰকাৰী দৰমহা এমাহৰ দৰমহা দেখোন তোমাৰ এটা গাহৰিয়ে দেখোন সিমান খিনি পইচা পাই যায় হয় নহয়
পাই যায় হয় আচলতে মোৰ এবছৰ মানে এমাহৰ দৰমহাটো মই এদিনত পাওঁ কবলৈ গ'লে
সেইটোৱে সেইটো কথাই কৈছো তোমাক এতিয়া মানে সেইটো হিচাপত চাবলৈ গ'লে দেখোন তোমাৰ লাভে হৈছে বহুত লাভ হৈছে হয় নে নহয় এতি এতিয়া স সেইকাৰণে কি হয় কি কৰিব লাগে মানুহে নিজৰ জীৱনত দুটা লক্ষ্য ৰাখিবই লাগে মানে মেইনকে লক্ষ্য এটাই ৰাখিব লাগে গম পাইছ নাই কিন্তু তুমি যদি সেই লক্ষ্যটোত ধৰি লোৱা উপনীত হ'বগৈ নোৱাৰা তেনেহ'লে তোমাৰ সেই ছেকেণ্ড লক্ষ্য তুমি নেক্স বাৰ ট্ৰাই কৰিবলৈ তোমাৰ নিজৰ এটা লক্ষ্য থাকিব লাগে। গম পাইছা নাই বোলে মই এইটোত যদি মই উপনীত হব নোৱাৰো। তেনেহ'লে মই এইটো হ'লেও ট্ৰাই কৰিম গতিকে সেই তেনেকুৱা ধৰণৰ দুইটা লক্ষ্য ৰাখিব লাগে। এতিয়া তুমি আৰু এটা কথা কৈছা যে তোমাৰ কি হয় ঘৰৰ পৰা বহুত ফৰ্চ কৰে হয় নহয় বাৰু
উম উম
কিবা এটা ক্ষেত্ৰত তোমাৰ ধৰি লোৱা তোমাৰ যেনিবা হ'বলৈ মন গৈছে কিবা এটা তোমাৰ ঘৰৰ পৰা জোৰ কৰি আছে তেনেকুৱা বেলেগ এটা কামত হয় নহয় বেলেগ চাকৰিত তোমাৰ মানে ফৰ্চ কৰি আছে বেলেগ চাকৰি কৰিবলৈ এতিয়া তেনেকুৱা এটা কাম কি হ'ল মোৰ সতে হ'ল গম পাইছা নাই এতিয়া ধৰি লোৱা মই তোমাৰ অঁ প্ৰথমতে মোৰ হেৰিটো আছিলে মোৰ লক্ষ্যটো আছিলে তোমাৰ আৰ্মি হোৱা দেই ডিফেন্সত যোৱা আছিলে তাৰপিছত অ কিন্তু মোৰ ঘৰৰ মানুহে আকৌ মই আকৌ ইঞ্জিনিয়াৰ হোৱাটো বিচাৰি আছিলে গম পাইছানে। অ মই মাহঁতক কৈছো বোলো মোৰ লক্ষ্যতো এনেকুৱাহে মই ডিফেন্সত যাবলৈ বিচাৰিছো।
অঁ
তাৰপিছত নাই মাহঁতে নামানে পিছত নাই। তই ইঞ্জিনিয়াৰে হ'ব লাগিব।
অঁ।
সৰু পৰা কৈ আহিছে তই ইঞ্জিনিয়াৰ হ'ব লাগিব কিন্তু- সৰুতে মই ইমান বুজিও নাপাওঁ, মই তেতিয়া কৈছিলো হ'ব ইঞ্জিনিয়াৰ হম তেনেকে বুলি মইও ভাবিছিলো। সৰুতে গম পাইছানে কিন্তু যেতিয়া মই ডাঙৰ হৈ আহিলো কথাবিলাক বুজিব পৰা হ'লো। এতিয়া মানে মোৰ অকমান কিবা দেশ প্ৰেমৰ ভাৱ এটা জাগে আহিলে গম পাইছা নাই।
হয়।
তাৰপিছত তাৰ পিছত মই তোমাৰ সেই আৰ্মিত মানে যাবলৈ যাম বুলি ভাবি আছিলো। আৰ্মি লাইনটো মই বাছি লৈছিলোঁ ডিফেন্স লাইনটো। পিছত- কি হ'ল মই সেই এতিয়া মাহঁতৰ কথাটো পেলাব নোৱাৰি ন তাৰপিছত মই সেইকাৰণে কি- কৰিলোঁ বোলো প্ৰথম মই- এই ইঞ্জিনিয়াৰতে কৰি চাওঁ এবাৰ। ইঞ্জিনিয়াৰৰ হেৰিটো দি চাওঁ পৰীক্ষাটো। তাৰপিছত মই- তোমাৰ এই ইঞ্জিনিয়াৰৰ কাৰণে পুৰা প্ৰস্তুতি চলালোঁ। প্ৰস্তুতি চলোৱাৰ পিছত কি হ'ল তোমাৰ- মই এবছৰ মই প্ৰস্তুতি চলালোঁ দেই। এবছৰ চলোৱাৰ পিছত কি হল পৰীক্ষা দিলোগে, পৰীক্ষা দিয়াৰ পিছত- তোমাৰ মোৰ পৰীক্ষাত মই- পাছ কৰিবলৈ মানে ধৰিলা এনে হেৰিতটো পাছ কৰিছিলো কিন্তু তোমাৰ টপ হেৰিয়াত আহিবলৈ তোমাৰ এক- নম্বৰ কমি গল গম পাইছা নাই।
অঁ, অঁ।
এতিয়া এক নম্বৰ কমি গ'ল মই তোমাৰ ইঞ্জিনিয়াৰ হেৰিটোত চিলেক্ট নহলো নহয়। তাৰপিছত আৰু মানে সেইটো- কি গম পাইছা নাই মোৰ ভাগ্যটো মানে অকমান সেই ইফালেহে আছিলে। গম পাইছা নাই, ভাগ্যটো মোৰ নিজৰ- ফালে আহিলে মানে গম পাইছে নে। তাৰপিছত মোৰ যিটো এতিয়া মই সেইটোতো মই তোমাৰ- উপনীত হ'ব নোৱাৰিলোঁ হয় নহয় প্ৰথম লক্ষ্যত। এতিয়া মোৰ সেই তোমাৰ ছেকেণ্ড লক্ষ্যতো আছে নহয় এতিয়াও। এতিয়া মই তাৰপিছত- কি কৰিলোঁ মই তোমাৰ একদম পূৰা কঠোৰ পৰিশ্ৰম কৰিলোঁ, তাৰপিছত মই- আৰ্মি ট্ৰেইনিং কৰিলো গম পাইছা নাই, কঠোৰ পৰিশ্ৰম- কৰি মই আৰ্মীত যেতিয়া ট্ৰেইনিং কৰিলোঁ- মই তোমাৰ সেই আৰ্মিৰ যেতিয়া তোমাৰ ফিজিকেল হেৰিতটো হয় ট্ৰেইনিং হয়- তাত মোৰ চবতে এক্সিলেন্ত আহিছে গম পাইছানে। তাৰপিছত মই ইমান যে কঠোৰ- পৰিশ্ৰম কৰিছিলোঁ, মই তোমাৰ ৰেগুলাৰ দৌৰোঁ, ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ মানে যিমানখিনি- ট্ৰেইনিঙত যিমানখিনি কাম কৰিব লাগে সেইখিনি মই সদায় ঘৰত কৰোঁ। যাৰ ফলত- কি হ'ল মই তোমাৰ এখোজ আগত আছিলো মানে বেলেগতকৈ। তাৰপিছত কি হ'ল মই তোমাৰ- সেই লক্ষ্যটো মই সোনকালে মানে এচিভ কৰিব পাৰিলোঁ গম পাইছেনে, যিহেতু মই তোমাৰ অঁ- আৰ্মি সেই ট্ৰেইনিংটো পাছ কৰিলো ফিজিকেল ট্ৰেইনিংটো তাৰপিছত- আৰু মই একজামতো মই পাছ কৰিলো মানে তাৰপিছত- মই তোমাৰ সেই এতিয়া মোৰ- দুমাহমান হৈছে এতিয়া গৰম বন্ধৰ কাৰণে দিছে আৰু অলপ ছুটি। ছুটি লৈ মানে- এতিয়া মই ঘৰত আছোহি এতিয়া। গতিকে- গতিকে মই তোমাৰ সেই এতিয়া প্ৰথম লক্ষ্যটোত উপনীত হব নোৱাৰিলো হয় নহয়, - কিন্তু মই ছেকেণ্ড লক্ষয়তো উপনীত হব পাৰিলো হয় নহয়।
হয় অ
গতিকে সেইটো এটা বহুত ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰি গম পাইছানাই সেইটোকাৰণে এতিয়া ধৰিলোৱা মোৰ যদি তোমাৰ ছেকেণ্ড যদি লক্ষ্য তো নাথাকিলেহেঁতেন তেনেহ'লে হয় তটো মই আজি এই ডিফেন্স লাইনত লাইনতোত মই আহিব নোৱাৰিলো হ
নোৱাৰিলে আচলতে কথাটো সেইটোৱে তেনেকুৱাই মানে কি হয় মানুহৰ লক্ষটো যে অকল ধৰা ইঞ্জিনিয়াৰ হ'ব লাগিব বা ডক্টৰ হ'ব লাগিব তেনেকুৱা নহয় তোমাৰ নিজৰ লক্ষ্যতো তুমি নিজে বাচিব লাগিব যে মই ম এতিয়া মই চোৱা মইতো ধৰা মই যদি আৰু অকন কষ্ট কৰিলোহেতেন বা কিবা কৰিলোহেঁতেন তেনেহ'লে হয়তো ময়ো চৰকাৰী চাকৰি পালোহেতেন কিন্তু মোৰ মোৰ মন আছিলে মোৰ বিজনেচ কৰা মানে ধৰা এনেকুৱা ফাৰ্মিং কৰা সেই কাৰণে মোৰ যিটো মন গৈছে সেইটোহে মই কৰিব পাৰিছো আৰু এতিয়া চোৱা মোৰ ফাৰ্মিঙত মোৰ মনটো বহিছে সেই স কাৰণে মই ইমান উপাৰ্জনো কৰিব পাৰিছো ধৰা ভাল ভাল ভাল চাকৰিয়ালৰ মাহেকৰ দৰমহাটো মই এদিনতে উপাৰ্জন কৰিব পাৰিছো সেইটো আ আচলতে মই গৌৰৱ মানে ধৰা গৌৰৱ হিচাপে কোৱা নাই কিন্তু মই কথাটো জাষ্ট কৈছো যে মানুহে নিজৰ লক্ষ্যটো নিজে বাচিব লাগিব এতিয়া ঘৰৰ পৰা ফৰ্চ কৰিলে বুলিয়ে তুমি ডক্তৰ হব লাগিব ইঞ্জিনিয়াৰ হব লাগিব কথা নাই নহয় তোমাৰ যদি মন গৈ তেন্তে তুমি এখন হোটেল চলাবৰ মন তোমাৰ লক্ষ্য হোটেল খোলা তুমি যদি সেই নিজ নিজৰ লক্ষ্যটোত একদম ভাহি মুহি যদি সেইটোত লাগা তেনেহ'লে হয়তো গ গোটেই এৰিয়াৰ ভিতৰত তোমাৰ দোকানখন একদম নাম থকা দোকান হ'ব বা নাম থকা হোটেল হব সেই তেনেকুৱা কথা আচলতে যাৰ যিটোত মন বহে সেইটো কৰিবলৈ দিব লাগে মাক দে মাক বাপেকে মানে সেইটোত কেতিয়াও বাধা দিব নালাগে
হয় হয় আৰু জীৱনটোতো নিজৰে হয় নহয় গতিকে নিজৰ জীৱনত নিজৰ নিজে তোমাক কিবা এটা কাম কৰিবলৈ তুমি নিজে বাচি ল'ব লাগিব বস্তু এটা গম পাইছা নাই অ' তুমি কোনটো পথত যাবা কোনটো লাইনত যাবা সেইটো তোমাৰ তুমি নিজে বাচি ল'ব লাগিব কাৰণ তোমাৰ জীৱন নিজৰ তোমাৰ জীৱনটো